হেল্ল' অ
অ মই সেইদিনা তোমাৰ সেইত গৈছিলো তোমাৰ গোলাঘাট গৈছিলো
অ অ
গোলাঘাট যোৱাতে তোমাৰ মানে গোলাঘাটত কি হয় তোমাৰ বহুত চাহ বাগিচা আছে জানা ন গোলাঘাটত ত' আমি গৈছিলো মই মোৰ লগৰ ছোৱালী দুজ দুজনী গৈছিলো অ মই অ মোৰ লগৰ দুজনী গৈছিলোঁ তাতে গোলাঘাটত গৈ কেনে আমি কি কৰিলোঁ তোমাৰ- উমঁ' সেই খালোঁ, কি কয় মন্দিৰ এটাত গ'লোঁ। মন্দিৰ এটাত গৈ পেলাই তোমাৰ তাতে দৰ্শন কৰিলোঁ আৰু- মানে সেই মন্দিৰটোতো মানে তোমাৰ দুৰ্গা মন্দিৰ আছিলে। দুৰ্গা মন্দিৰত বহুত ধুনীয়াকে দৰ্শন কৰিলোঁ। ভাল লাগিল আৰু দৰ্শন কৰি কেনে।
অঁ' অঁ'।
কৰাৰ পিছত এনেকে আৰু লাহে লাহে দৰ্শন কৰি কিন্তু মানুহ বেছি নাছিলে। তোমাৰ যেতিয়া শনিবাৰ ৰবিবাৰ থাকে তেতিয়া মানে বহুত মানুহ হয়। এতিয়া মানে বিশেষকে মানুহ হোৱা নাই, তুমি গৈছা নে কেতিয়াবা গোলাঘাট?
অঁ।
গৈছা গোলাঘাট?
নাই যোৱা নাই যোৱা নাই সেইটো তোমাক ক'ব ওলাইছোঁ আমাক কিয় লগ ধৰা নাই?
অঁ' তোমাক মই লগ ধৰিছিলোঁ তুমিয়ে নাযাওঁ বুলি ক'লা যে।
অঁ' নাই মন্দিৰত যাম বুলি ক'লে গ'লো হয়। তুমি কৈছা গোলাঘাটত যাম বুলি। গোলাঘাটত যোৱাটো কাম নাই, এতিয়া মন্দিৰ বুলি ক'লে মই গ'লোঁ হয় আৰু- তাৰ মন্দিৰবিলাক দেখা নাই।
কৈছিলোঁ মই তোমাক মন্দিৰ বুলি পাহৰিলা তুমি।
পাহৰিছোঁ নেকি।
অঁ' পাহৰিছা, তোমাক মই সেইদিনা ফোন কৰোঁতে কলোঁ বলা বলা যাও- তুমি প্ৰথমতে যাম বুলি ক'লা তাৰপিছত নাযাওঁ বুলি ক'লা।
অঁ' অঁ' অঁ' কিহত গৈছা?
তোমাৰ প্ৰথম- এইটো ৰাতিপুৱা চাৰে পাঁচটাত উচি, চাৰে পাঁচটাত মানে- পুৰা তৈয়াৰ হ'লো, তৈয়াৰ হৈ কেনে তোমাৰ আমি গুৱাহাটী যে- ষ্টেচন আছে তালে গ'লো, গুৱাহাটীৰ ষ্টেচনত গৈ পেলাই আমি- অ' ট্ৰেইনত উঠিলোঁ আৰু তোমাৰ যোনখন ছটা ট্ৰিছত ট্ৰেইন থাকে সেইখনত উঠি- উঠিলো, উঠি কেনে তোমাৰ এনেকে তোমাৰ ম মোটামুটি মানে উজনি অসম ন উজনি অসমৰ পিনে অকলে ধৰা আমি এইফালে দি যাওঁ নাৰেংগী হৈ যাওঁ। সেইটো ৰাস্তাৰে যাওঁ। ত' সেনেকে গ'লে সেনেকে গৈ আছোঁ আৰু গৈ গৈ গৈ গৈ- মানে মই যোনখনত কৰিছিলোঁ সেইখন আছিলে এক্সপ্ৰেছৰ- ৰেলগাড়ী আৰু এক্সপ্ৰেছ ট্ৰেইন ত' সেইখনত মানে তোমাৰ বেছি- তোমাৰ ষ্টেশচনবোৰত নৰখে, তোমাৰ ধৰা উমঁ'- কি কয় উমঁ'- এ এঘৰত বৰ বেছি আঠটা ষ্টেচন পাইছোঁ আৰু মই, আঠটা মানে ষ্টেচন পালোঁ।
অঁ'।
তোমাৰ মাজতে সেইখিনি পোৱাৰ পিছত- মই মানে আহিলোঁ আৰু গৈ থাকিলোঁ আৰু তোমাৰ মানে ডিমাপুৰ পাৰ হৈ যাব লাগে সেই- সেই জেগাখনত। তুমি ডিমাপুৰো গৈছা নে নাই?
ডিমাপুৰ যোৱা নাই, লামডিং গৈছোঁ, লামডিং ডিমাপুৰ হৈ যায় না।
অঁ' অঁ' মানে আমি লামডিং পাৰ হৈ দিমাপুৰ- পাওঁ চাগে, মই যদি ভুলকে কোৱা নাই অ', লামডিং পাৰ হৈ দিমা
ডিমাপুৰ পাই অ', লামডিঙলৈকে গৈছোঁ, অ', গৈছোঁ। অ', আজি হ'ল দুবছৰ মান।
লামডিং কিয় গৈছিলা?
অ'। এ ভাল লাগে লামডিং হয়, তাত দেখিছা নাই এটা শীতলা মন্দিৰ যে আছে?
নাই মিলাভ, ডিঙত নমা নাই নহয় এনে ৰেল গাড়ীতো অলপ সময় ৰখিছিল আৰু।
অ', নাই আমি গৈছোঁ তাতে থকা কৰি গৈছোঁ তাৰমানে ইণ্টাৰভিউ আছিল। আমাৰ ভণ্টি এজনী, ইণ্টাৰভিউ দিব কাৰণে গৈছিল।
অ'।
অ', আমাৰ দেউতাও গৈছিল মইও গৈছিলোঁ।
অ'।
অ', তাত মানে থাকিছোঁ‌ এদিন।
হয়।
তাত এই মানে ইণ্টাৰভিউ দি কিনে মানে পিছদিনাখন আহিছোঁ, তাত অলপমান ফুৰিব গৈছোঁ তাত এটা মানে শীতলা মন্দিৰ আছে।
উম।
লামডিঙত, মানে মূৰ্তিটো ইমান ওখ।
বহুত ওখ নেকি?
অ', বহুত ওখ আৰু বহুত ডাঙৰ মন্দিৰ হেৰিটো, মন্দিৰটো। মানে মূৰ্তিটো মানে ওপৰত মানে হেৰি কৰি চাব লাগে গ'লটো হেলাই চাব লাগে।
তেনেকুৱা।
হয় নেকি?
অ', ভাল লাগে তাত তাত মানে সেয়ি শীতলা চৈতৰ মাহত নেকি, ডাঙৰ কে পূজা হয়।
চৈতৰ মাহত?
চৈতৰ মাহত। ডাঙৰ পূজা হয়, মানে বহুত তো মানে হেৰি হয়, মানুহ হয় আৰু তাত।
অ'।
আমাৰ তাৰ পৰা গৈছে মানুহ, সেই মেলাত। উম-উম-উম গৈছে।
তোমালোকে ক'ত আছিলা লামডিং, থাকিছিলা নেকি?
অ', তাৰমানে আমাৰ ওচৰৰে তিৰটা এটা তাত লামডিঙৰ ছোৱালী হয়। আমাৰ তাত বিয়া হৈছে, মানে সেই তিৰতাটো আমাক লৈ গৈছে।
অ'।
সিহঁতৰ তাত মানে থাকিছিলোঁ।
এনেই হোটেলত থকা নাই, সিহঁতৰ তাতে আহিছোঁ আমি মানে খোৱা লোৱা হেৰিটো কৰিছোঁ তাতে।
অকমান খৰাচ দি দিছোঁ‌।
অ'-অ'-অ'। ঠিকে কৰিছা, ঘৰৰ দৰে পাইছা।
অ', মই ঘৰত নাই ৰ'বা। মই হেৰিত আহিছিলোঁ। হাজো চিনি পোৱানে?
উম, উম। হাজো চিনি
অ' তাত মানে আমাৰ বাইদেউ থাকে। ডাঙৰ বাইদেউ এজনী, তাত আহিলোঁ যোৱাকালি।
হয়।
এই গৰম বন্ধ যে
অ', অ' আৰু ক'ত যাবা বুলি ভাবিছ তাৰ পৰা ফুৰিব যাবানে নাই? অ'
ফুৰিবলে গৈছোঁ। ইয়াতে, ওচৰৰ পাহাৰ এই নত তুন ৰাস্তা হৈছে। চাহ মানে বনাই আছোঁ। এই পুৰি বনাই আছিলোঁ।
বাঃ পুৰি বনাইছা, ঠাণ্ডাৰ দিনত গৰম গৰম। পুৰি, ভাল লাগে খাই। মোৰো খাবলে মন গৈছে তুমি কোৱাতে।
হয় নিকি?
পুৰি কিহেৰে ভাইছ বনাই আছা?
কি কৈছা?
অ' হাজোত তুমি যা গৈছা যে কৰ'বাত ক'ৰবাত ফুৰিবলৈ যাবানে নাই?
অ' ভাবিছোঁ এই ওচৰত এখন মানে সেই পাহাৰ আছে পাহাৰৰ এটা নিজৰা আছে। সেই নিজৰাটো মানে চাব যাবম বুলি ভাবি আছোঁ, আমি দেখ খা নাই, সেইটো নো, হা! পোৱামক্কা নকয়। পোৱা মক্কা নকয়। এইটো মানে কেদাৰৰ, কেদাৰৰ তলত আৰু
অ' মই গৈছিলোঁ হাজো তোমাৰ। মই কৈছোঁ গৈছোঁ হাজো গৈছোঁ মই বহু।
অ' হাজোতো বহুত মন্দিৰ আছে না পঞ্চতীৰ্থ হয়।
পঞ্চতীৰ্থ হয় সেইটোয়ে। মই হাজৰ তোমাৰ পম কাত গৈছোঁ, তাৰ পিছত তোমাৰ কাম-কামদেৱ মন্দিৰ এটা আ ছে ন'! কামদেৱ গ'লো, মাধৱ মন্দিৰ গৈছোঁ, কিন্তু মই কেদাৰ মন্দিৰ যোৱা নাই হপায় চাগে?
অ' কেদাৰ যোৱা নাই? অ'
মাধৱ মাধৱ মন্দিৰ গৈছোঁ আৰু সেনেকে গ'লো দুখন মান। তোমাৰ লোকৰ তাতে এটা যে এখন হোট টেল আছে তোমাৰ বঢ়িয়াকে পুৰি চবজি ৰাতিপুৱা দেই যে। কাহৰ কাঁহীৰ দিয়ে ন', সেইখন হোটেলত খাইছা তুমি?
অ' খাইছোঁ। অ' তাৰে অ' তাৰ বস্তুবিলাক ভাল।
অ' ন'!
নহয় নহয়। ইয়াৰে ইয়াৰে বস্তুবিলাক এনেই ভাল। কালিও আমাৰ যোৱাকালি চিঙৰা আনিছিল। মানে চব্জিবিলাকো ভাল, গৰম গৰম আৰু চিঙৰাটো মানে সোৱাদ লগা।
অ'।
আমাৰ তাৰ বিলাক মানে চবজি বিলাক বাহি দিয়ে নে, কেনেকুৱা লাগে ভাল নালাগে। অ' আৰু ইয়াৰ মিঠাই বিলাক ভাল।
তোমাৰ তোমালোকৰ যে মই কমক্কা গৈছিলোঁ কমক্কাটো জানাইে ন। কিমান ওখ পাহাৰত যাব লাগে। তোমাৰ এনেকে খোজকাঢ়ি খোজকাঢ়ি ত কোনো যাব নোৱাৰা আমি যে এবাৰ খোজ খোজ কাঢ়ি কৰি যাব ওলাইছিলোঁ মনত আছে নাই তুমি মই? মা আৰু মুনু। আমি চাৰি চাৰোজনীয়ে যে খোজকাঢ়ি খোজকাঢ়ি যাব খুজি আছিলোঁ। আধালে গলোঁ গৈ গৈ গৈয়ে নাপাওঁ।
অ আধাৰ পৰা গুচি আহিলোঁ।
গুচি আহিছোঁ যে নাই নোৱাৰোঁ যাবলৈ আৰু। সেইখিনিতে জেগাত তোমাৰ খোজকাঢ়ি যোৱা জগা নহয় এ নহয় তুমি ৰাতিপুৱা
কিয় যোৱা নাই পুৱা মক্কালৈ? মইতো গৈছোঁ কাৰ লগত গ'লোঁ মই
গৈছা তুমি মইয়ো ওপৰলৈ গৈছোঁ কিন্তু মই সেই সেই সেইদিনা তোমাৰ লগত যোৱা নাছিলোঁ তুমি, মই, মা গ আৰু মুনু গৈ নাপালোঁ। কাৰণ বহুত ওখ। ওখ হৈ আছিলে পিছদিনাখনো যোৱা নাই তুমি বেলেগ দিনা গৈছা চাগে।
অ মই গৈছোঁ কিন্তু দেখিছোঁ।
মইয়ো দেখিছোঁ মইয়ো তোমাৰ দুবাৰ দেখিছোঁ তাতে গৈ অঁ। ত তোমাৰ মানে সেইখিনিত কয় কিনে কি হয় ইমান খোজ কাঢ়ি জাগা যোৱাই নহয় তুমি নিজৰ বাহন লৈয়ে যাব লাগিব। তোমাৰ তাতে তোমাৰ এখন ৰিক্সা বা কিবা বাহনৰ তোমাৰ ব্যৱস্থা কৰি দিব লাগে ন মানুহ এজন যাব পাৰে। আৰু মানে ভাল হ'ব আৰু মানুহে যাব তেতিয়া।
আমি কিন্তু খোজ কাঢ়িয়ে গৈছিলোঁ।
হয় নেকি?
অ আৰু অ ওপৰত খোজকাঢ়ি গৈছোঁ।
হয় নেকি আমিও গৈছিলোঁ আধাৰ পৰা ঘূৰি আহিছোঁ মোৰ মনত আছে এতিয়াওঁ।
অ আৰু ইয়াত যি মেলা হয় উৰুচ কয়। অ আহ গৈছোঁ।
উৰুচাত মানে কি হয় কি মেলা হয়?
মানে মেলা তাৰমানে বহুত দূৰৰ দূৰৰ পৰা মানুহবিলাক আহে।
ক'ত আহে তোমাৰ কোনখিনিত আহে তোমাৰ মানে ওপৰত?
মন্দিৰত আহে মন্দিৰত নাই মন্দিৰত আহে কিন্তু তলত তলত গাড়ী বিলাক থয় আৰু ধৰ তলতেই খোৱা লোৱা সিহঁতে কৰে কেম্প পাতি পাতি।
অঁ।
সিহঁতে মানে নিজে ৰান্ধে নিজেই খায় আৰু আৰু ধৰ এইবিলাক মেলা চেলা বস্তু বস্তু বস্তু বিক্ৰী কৰে সিহঁতে লৈ আহে দোকান চোকান দিয়ে আৰু ইয়াৰে মানুহো দিয়ে। দোকান চোকান আমি গৈছিলোঁ কিছুমান ধৰ বস্তু আহ
অ ', অ ', মই মানে তোমাৰ কি হ'ল গলোঁ গৈ বেলে তোমাৰ মানে সেৱা কৰি সেৱা বুলি নহয় বাৰু। কিবা প্ৰণাম কৰি আহিলোঁ আৰু তাতে। তাতে মানে তোমাৰ মানে আহ মানে তোমাৰ প্ৰকৃতি সৌন্দৰ্য্য টো বিৰাট ধুনীয়া আৰু মানে তাতে তুমি মানে তোমাৰ ফটো চটো লোৱাত মানে বহুত ভাল ধুনীয়া ধৰণৰ আহে মানে চলচ্চিত্ৰ কেইটা মানে আৰু সেই বস্তুটো আমি গুৱাহাটীত নাপাওঁ মানে
অ
গম পাইছা নে গুৱাহাটীত মানে সেই সৌন্দৰ্যটো পোৱা নহয় নহয় তুমি তাতে যা যদি পাৰা যাবা আৰু তোমাৰ ভাগিন কেইটাকো লৈ যাবা দেখিবা তুমি কেনেকুৱা কি হয়। ভাল পাবা আৰু গৈ।
অ নহয় নহয় এতিয়া তাৰমানে একদম যাব নোৱাৰিম মানে বতৰটো একদম ভাল নহয় আৰু এইবিলাক একদম পিছল হৈছে বৰষুণ পানী ইহঁতৰ ৰাচ ৰাস্তাটো পানী পানী হৈছে।
মোৰ মতে বাৰিষাত কাৰোঁ ঘৰত যাবই নোৱাৰি।
হয় ন।
অ মানে ৰাস্তা ঘাটবিলাক বেয়া হয় অ, খৰালি দিনত মানুহ ঘৰত আহিলে যাব লাগিব আৰু ইহঁতৰ একদম পানী হৈছেতো।
বহুত ভাঁজত বানপানী হয় নেকি।
বানপানী নহয় এইবিলাক নালাবিলাক বন্ধ হৈছে নহয় আৰু ধৰ ৰাস্তাটো চাপৰ হৈ গৈছে ছাইডৰ পানীবিলাক আহে।
হয় হয় ঠিকে কৈছা।
অ সেইটোৱে সেইটোৰ কাৰণে। এনেই পানী নহয় সিহঁতৰ মানে দুৱাৰ মুখত পানী নাই। কিন্তু অহা যোৱাৰ ৰাস্তাটোত। সেই কাৰণে কওঁ উম